অ' শুই উঠিলি?
উঠিলো দেহ টোপনীয়ে নাহিলে ভালকে।
টোপনি নাহিলে। উম মোৰ আহিলে।
ভালেই হ'ল দে অকমান গলেহে ভাল লাগে।
অ' এনেই গাটো বেয়া লাগি থাকে ন? কিবা খাই দিলে যি ভাগৰ লাগে ন। অ'। অকমান শুই দিয়াৰ পিছত আৰু দেহা গা‌ত টো অকমান আকৌ ভাল লাগি আহে।
লাগি আহে। সেইকাৰণে অকণ বাগৰিব লাগে আধা ঘণ্টামান। মই আকৌ শুলে মানে ভাল কে টোপনি যাওঁ মানে একে উঠিব মনে নাযায় সেইকাৰণে মই বেছিকে টোপনি নগলোৱে।
অ' মোৰো তেনেকুৱা হয়। এ তেও যাওঁ আৰু উঠ ঠি। আকৌ এতিয়া খোঁজ কাঢ়িব লাগিব ন? পাঁচটা বাজিলে।
অ' পাঁচটা পা খোজে
পাঁচটা পা ছটালৈকে খোজ কাঢ়িম আও। তাকে বোলু। কি ক চাহ-তাহ খালি? হেল্ল'।
খালোঁ খালোঁ।
অ' মই খোৱা নাই উঠি পেলাই বা চাহ অকন, চাহ খোৱা নাই এই‌ বুট কেইটামান তিয়াই থৈছিলোঁ।
অ'।
খাই ল'লোঁ। খাই লৈ পেলাই এতিয়া বোলো খোজ কাঢ়িমগে আ।
অ' শুই অ মইয়ো তেনেকে দিনত শুই উঠো যদি বুট তিয়াই থোৱা বুট কেটামান খাব খুব মন যায়। শুই উঠিলে। অ'। আবেলি শুই উঠিলে।
উম।
কিন্তু এতিয়া সে ইউৰিক এচিড হলে বোলে বুট খাব নালাগে সেইকাৰণে এইকেইদিন খোৱা নাই আৰু
অ বেয়া নেকি খোৱা
বেয়া বুলি কৈছে সদিনাখনন ডক্তৰটোৱে কৈছে বুট পিয়াঁজ সেইকেইটা নেখাব দিছে। কিন্তু তেওঁ খাওঁ ছোন
অ অ অ উম উম মোৰ সেইটো নাই যেনিবা মোৰ আকৌ চুগাৰটো সেইকন বাঢ়িছে যে। সেইকাৰণে বুট চুত খাবহে লাগে মই
খোৱা খানপান খোৱা অ অ অ
বাচি বাচি কিমাননো খাই থাকিবি বাচি বাচি আও। মই আকৌ মিঠা চিঠা খাব নোৱাৰো এতিয়া মিঠা চাহ সেইকাৰণে চাহ নে খুৱাই হৈছো পায় ভাক
মই মোকো ডক্টৰে মানা কৰিছে মিঠা খাবলৈ মই এতিয়া তেওঁ মাজে মাজে। খাও মাজে মাজে নেখাও
অ অ অ
থাকিব নোৱাৰো যে চেনীতো হ নো। অ মানে ব্ৰাউন চ চেনীটো আনি লৈছো।
অ
সেইটো খাও একে চব বোলো আকৌ। এটাও খাবই নাথাকে একেটাই‌ আৰু
উম মিঠাটো নখালে মই এতিয়া মিঠা নাখাই নাখা আক মই মিঠা নোহোৱাকে খাব। চাহ হলো আৰু চাহচোন অকমান মিঠা খালো। মানে বেয়াহে পাওঁ এতিয়া। ধৰি লও কিবা বেলেগ এটা মিঠা খাও অকমান কিবা মিঠ হেৰি চ পিঠ চাহ পিঠা চিঠা এনেকে বনাই থওঁ যে সেয়া এটা ললে চাহ। এনে মিঠা নহ'লেও পায়ি আৰু খাব লগা সি চাহ
তাকেতো চাহ খিনি
উম
নহ'লেও হয় তেতিয়া মিঠা কিবা এটা থাকিলে।
অ কালি মই এয়া হেৰি কৰিলো এয়া চা হেৰি চুজি কেইটামান আছিল তাৰপিছত চুজি কেইটা এই গাখীৰ। গাখীৰ দি সানিলো গৰম গাখীৰ দি সানি পেলাই তাত মানে। কাজু খিচমিচ এনেকে দি পেলাই এ হেৰি নিচিনা কেকৰ নিচিনা এটা বনাই থলো তাকে চাহৰ লগত দুদিন আ। তাকে তেনেকৈয়ে খাম আকৌ সিদিনাখন পিঠাগুড়ি দি বনালোঁ এটা তেনেকেই। খালো বিস্কুট সোবাও খাবলৈ আজিকালি মন নোযোৱা
বিস্কুটো একেবাৰে মন নোযোৱা
উম আৰু বেয়াও খোৱা ঘৰত বনোৱা বস্তু খুৱাই ভাল আক
অ পিঠাগুৰি দি খোৱাতটো ভালেই ময়দাটো যে সেইটো টো ময়দা দিয়ে বনাই আমাৰ ঘৰত অ পিঠাগুৰি চুজি এইকেইটা বস্তু একো বেয়া ন হেৰি নহয় শৰীৰৰ কাৰণে তই এতিয়া সেই দুইটা ভাল বস্তুৱে বনাই আছো এইকেদিন
অ মই সেয়াকে বনাই থওঁ আৰু আকৌ দুদিন খাও। আকৌ নাইকিয়া হলে আকৌ গুলি পেলাই আকৌ অভেনতে দি পেলাই বনাই লওঁ আও। এতিয়া সহঁত আল যেনিবা ভালে হ'ল। পুটোকে হৈ অ আ
অঁ পতকে হয় আকৌ ভ মই সেনেকেই আগতে। হে ইটো সিটো বনাওঁ চবজি খিনিও তাতে বনাওঁ পটককে হয়।
উম চবজি বনাইছ নেকি চবজি। ভাজি পেলাই কেনেকে দিয়া তেল দি?
এ ভাজিবই নালাগে তেনেকে হেৰি কৰিলেই হৈ গল দি দিলেই হ'ল চব নিমখ হালধি সানি তেল চেল।
তেলটো কেঁচা এটা খান্দি দিওঁ আৰু? অঁ তাৰপিছত অভেনত ভৰাই দিয়ক
ভৰাই দিওঁ আৰু হৈ যায় ধুনীয়া চব্জি হয়, শুকান চব্জি।
অঁ মই সেইটো বনাই পোৱা নাই, চাব লাগিব বনাই। লা নহলে এই ভাতকেৰেলাটো শুকান হৈ যাব চাগ ন?
শুকান হৈ যায় চব ধুনীয়াকে। টাইম মতে কথা টাইম হেৰি হলে বেছি টান হৈ যাব।
অঁ টাইম মতে দিব লাগিব। ন আৰু ইষ্ট তেলৰ বাচনত দিব নোৱাৰি নেকি ন?
উম ষ্টিলৰ বাচনত। ষ্টেলেট ষ্টেলত নে নালাগে দিবলৈ কিন্তু মই দিওঁ মাজে মাজে তাতে।
অঁ ইষ্টিলত দিলে একো নহয় ন। এনে প্লাষ্টিকত দিলেহে গলি যাব ন।
প্লাষ্টিক কিছুমান প্লাষ্টিক আছে প্লাষ্টিকতে পায় একো নহয়। মোৰ মানে এনেকুৱা কভেনটোৰ লগত ইডলি হেৰি এটা আহিছিল ন ইডলি বাচন এটা প্লাষ্টিকৰ মানে। সেইটোত ক হয় তাৰপা সেই সেইটোতে মোৰ ইতলি বনাও পতক-পতক হৈ যায় মানে, তাৰপৰা প্লাষ্টিক পাৰি মোৰ মানে উ কিছুমান কাপোৰ আছে নহয় অভেনত চাঁহখোৱা সেয়াওঁ আনি ললো। তাতে চাহ খিনি ঠাণ্ডা হৈ ইফালে সিফালে গ'লো ঠাণ্ডা হৈ গ'ল আকৌ অভেনত এপাক ঘুৰাই দিলো লোৱা কাপটো টীয়া আৰু ধুনীয়াকে গৰম হৈ যায়, অভেনত বনোৱা বহুত কষ্ট আছে। প্লাষ্টিকতো হয়।
অঁ অঁ এ মই এতিয়া নতুনকে আনিছো যে ইমান। শিকা নাই মানে। মই হেৰি কিহত বা বনাই কি কৰে ন তেওঁ সেয়া কেক বনোৱা বাচন এটাত এটা কেক বনাই আছো আৰু ভাজি চাজি তেনেকে বনোৱা নাই
অঁ! তাৰপা আকৌ হেৰিও এ চিচা হেৰিয়টো পাৰি?
অঁ চিচা বাতিত পায় ন?
তি আকৌ চিচা বুৰচিল গিলাচ আমাৰ যে মই এ ৰাতিপুৱাই যাই যে আমাৰ সিহঁতৰ পাপাক য। মই কি চিচা গ্লা তাৰপাছত নিজে পানী এগিলাচ লব আৰু গৰম পানী খাই অভেনটোত দিব আৰু ধুনীয়াকে। পটকে পানী গিলাচ গৰম হৈ যায়। ঠাণ্ডা দিনত বহুত নাযায় ফাটি উম। নাযায়-নাযায় চিচা বস্তু একোৱেই নহয় ভালেহে।
অঁ মই আকৌ ফাটি যায় বুলিহে ভাবিছো।
নহয় ফাটি নাযায় কেইদিনমান তেনেকে কেক বনালো কেক খালে এতিয়া। মন নোযোৱা হ'ল আৰু কে'ক খাবলৈ
উম এইবিলাক বনাই বনাই খালে ভালে হে
এই পিঠাগুড়ি-চিঠাগুড়ি হলে বাৰু ঠিকে আছে হয়।
অঁ এ মই দে ক'বা কেক খাব মন নাযায়
অৱ সেই দুদিনমান বনালে তাই বেয়া হয় খাবলে অ
উম
অ হ এতিয়া সেয়াত তেনেকেই গৰম-ঠাণ্ডা দিনত কাম আহে মানে ভাত ঠাণ্ডা হৈ গ'ল। আমাৰ আকৌ ঠাণ্ডা দিন গৰম লাগিব যে তাৰ পৰা দুই কোঠা সেয়াত দেৰি হলে তেতিয়া ভাত মই বনাই কৰি থৈ দিও ঠাণ্ডা হৈ যায় তাৰ পৰা কাঁহী এ কাঁহীখনত ধুনীয়াকে বাকি ল‌ওঁ আৰু ভাতখিনি আৰু তাৰপৰা অভেনটো দি আও ধুনীয়া গৰম হৈ যায়। পুৰা তাজা তাজা গৰম হৈ যায় এদিন এতিয়া বনোৱা নিচিনা হৈ যায় মানে কালি ভাত খিনিও তই পিছদিনা-আগদিনা ভাতখিনিও তই গৰম দিবিচোন নতুন হৈ যায় মানে ধুনীয়া।
অ সেইবিলাক গম পোৱা নাই নহয়।
অ তেনেক-
অ মই মানে ভাবিহে আছিলো বিউটিক বোলো সুধিব লাগিব ৰ।
অ মোৰতো আকৌ কি হ'ল এইটো এ এই তাহেতৰ ঘৰত থাকোতে কাৰেণ্টৰ কিবা প্ৰব্লেম হ'ল নেকি এতিয়া ফেন টো অন হেৰি লাইটটো জ্বলা নাই অন হোৱা নাই মানুহ এটা মাতি দেখাব লাগিব।
অ দেখাই লবি নহলে তেনেকুৱা হলেচোন ভালেই ন
অ ভালে আকৌ ঠাণ্ডা দিনত অ বিশেষকৈ ঠাণ্ডা দিনত মোৰ বহুত বহুত অসুবিধা সেইটো নহলে মানে ভাত কেইটা বাঢ়ি পটক ঠাণ্ডা হৈ যায় হয়, আকৌ সেইকেইটা ভাত বেলেগ আগত গৰম কৰিব দিগদাৰ মানে চৰুত আকৌ সেইখিনিকে কিন্তু অভেনত তই কাঁহী কাঁহিতে বাহা কাহ ভাত খিনি তই অভেনত সোমোৱাই দিবি আও।
কাঁহীখনকে সোমাই দিব পাৰ আও। কাঁহৰ কাঁহী দিলে একো নহয় ইষ্টিলৰ কাঁহী দিব লাগিব।
ষ্টিইলৰ কাঁহীত দিব লাগিব, কাঁহত ভয় দিয়া দি পোৱা নাই আজিলৈকে। কাঁহত বেয়া। সহায় নকও যে ইমান তাৰপৰা হে ষ্টিলৰ কাঁহীতে দি দিওঁ আৰু ধুনীয়াকে গৰম হৈ ওলাই আহে ভাতকেইট- তই একমিনিট দিলেই হৈ যায়, আধামিনিট, একমিনিট, বিশ ছেকেণ্ড। পটকে মিলেই হৈ যায় বহুত সুবিধাত লোৱা হ'ল টান হৈ নাযায় গৰম হৈ এতিয়া ধুনীয়া হাও ভাতখিনি যে ধোৱা ওলাই গৰম হৈ যায় ধুনীয়া।
অ! তেনেকে চাব লাগিব ৰ মোক।
অ! তাৰপৰা তৰকাৰীখিনি ধৰি লওক দালি। খিনি একে ঠাণ্ডা হৈ গ'ল আগত ঠান গৰমৰ দিনতটো এতিয়া একো নহয়। যি ঠাণ্ডা দিনতটো মোক অ ঠাণ্ডা দিনত গৰম-গৰম খাব মন যায় হয় তেতিয়া এই অভেনটোতে সোমোৱাই তিৱা ধুনীয়াকে গৰম হৈ যায় মানে।
অ গৰম দিনত আকৌ ঠাণ্ডা হলে ভালেহে লাগে ন। উম আগ ধৰি বনাইহে থৈ দিও ঠাণ্ডা হওক বুলি বনাই পেলাই অকমান সময় ৰোৱাৰ পিছতহে খাওঁ
অ ময়ো ফেনখনকে দি-দিং অকনমান সময় বেছি গৰম হ'লে।
অ গৰমে গৰমে খালে একে গোটেই ঘাম চাম ওলাই যায় যে।
অ এ ঠাণ্ডা দিনতে অভেনতটো বহুত কাম আহে দেই।
উম তাকে এতিয়া মই শিকিবই পৰা নাই শিকি লব লাগিব। তেনেকে মই লগোৱা নাই নহয় ইমানকে। কি কি কয় কি নকয় গম পোৱা নাই ন আনিছ- হে নতুনকে সেইকাৰণে। উম উম অ লাহে লাহে শিক কিবা লাগিব আ
অঁ! ঠিকে আছে যে ন?
অ দে হ'ব দে ৰাখ।
অহ অহ